হেল্ল,
অ, শুনি আছো ক,
এই, আছো এনে, আছো কি কৰিবি আৰু এতিয়া বতৰো বেয়া, এই বহি আছো।
অ, বতৰ এইফালে, সেই ফালে বৰষুণ দি আছে নেকি?
অ, এইফালে বহুত বৰষুণ।
উম, আমাৰ ফালেও ৰাতিপুৱাৰ পৰা বৰষুণে দি আছে এতিয়ালৈকে। এৰাই নাম লোৱা নাই মানে, ইমান বৰষুণ।
অ, ইয়াতো দিয়ে আছে।
আচ্ছা, বাকি খোৱা-বোৱা কৰিলা।
কৰিলো, কৰিলো, এই খোৱা-বোৱা কৰি বহি আছো এতিয়া।
অ, অ, অ, বা বাকী মাহঁতৰ ভালেই?
উম, ভাল ভাল তহঁত চবৰে ভাল? অ, এতিয়া ক'ত আছ তই?
এতিয়া এই আহিছোঁ, ঘৰলৈকে এতিয়া পৰীক্ষা আছিলে মোৰ, এক্সাম খতম হৈছে।
অ, অ, খতম হ'ল।
অ, খতম হ'ল এতিয়া, এক ওলাই আহিছোঁ, আহি পেলাই এতিয়া তাকে গৰমৰ বন্ধ দিছে ন,
অ, গৰম বন্ধৰ দিলেই নেকি এতিয়াই?
অ, দিলেই গমৰ বন্ধ।
অ, ভালেই তেতিয়া।
অ,
ময়ো সেই এতিয়া, ঘৰতে আৰু কিনো কৰিম এনেই, এনেই, থকা নিচিনা হৈছে।
অ,
বাকী পৰীক্ষাবোৰ খতম হ'ল আৰু তেতিয়া হ'লে।
পৰীক্ষাবোৰ খতম হ'ল, এইবাৰ ঠিকে- ঠিকেই কেইটামান মানে কেইটামান আউট অফ চিলেবাছ- পঢ়া নাছিলোঁ কেইদিন মানে তেনেকুৱা আৰু হৈ গৈছে।
অঁ' সেই তেনেকুৱাই হ'ব পাৰে নহ'লে এবাৰটো আৰু এবাৰ ইজিয়ে আহিছে বুলিয়ে কৈছে। তে সহজ বোলে এইবাৰ যিবোৰ পেপাৰ।
লে বাৰু এইবাৰ, একো তেনেকুৱা টানো নাছিলে। ইমান সহজ নাছিলে কিন্তু, মিডিয়াম আৰু।
অ অ অ' মানে বহুত বেছি সহজো নহয়, বহুত বেছি-
বহুত বেছি, উম' বহুত বেছি টানো নহয়।
অ' অ' সেইটোৱে। তাকে মই ভাবিছিলোৱে টোলে ফোন এটা কৰা কথা।
অঁ অঁ কোৱাচোন?
এই নহয় এই বিশেষ দৰব- কাই আহে, মানে এই আজি- এ আজি এতিয়া বন্ধ যে।
অঁ, হয়তো।
বন্ধ হোৱা কাৰণে এনেকে লগৰ কেইটামানো আহিলে।
অঁ।
সিহঁতক আচলতে ময়ে মাতিলো।
আৎচ্ছা আৎচ্ছা।
এনেকে তেনেকে ঘৰত আজি অকলে আছো, গতিকে গোটেই খিনি মিলি পেলাই ভাত- এসাঁজকে খাওঁ বোলো, তাপিছত সিহঁতিয়ে বা বজাৰ পাতি বহুত- কৰি মেলিয়ে আনিছে, সিহঁতে আকৌ আনিলে মাংস, এতিয়া মই- বনাবই নাজানো ভালকে।
অওও'।
আৰু তোৰ বনোৱা অভ্যাগ আছ- ছে যে, তই অকমান ক অঁ কচোন বাৰু কেনেকে, কেনেকি বনাও? মই তেতিয়াহে অকমান আভাস যদি পাওঁ আও, নহ'লে মই একোৱে নাজানো ন।
আজি বৰষুণৰ বতৰো, এইফালে লগৰো আহিছে ত' তোমাৰ- খোৱাই কথা আৰু ন।
অঁ' সেইটোৱে আৰু এতিয়া পুৰা আজি ভাত সাজ-
ভাত খাজ, সেইটো এতিয়া, এ তাকে কি আও? য়ে সহজেই বনাবলৈ ইমান টান নহয়, মই তোমাক হ'লেও ক'ম বাৰু কেইটামান কথা। তুমি সেইগিটাকে কৰি, কি মাংসখিনি ধূলা, ধুই পেলাই-
এই সিহঁতে বাৰু কাটিয়ে আনিছে মাংস।
অম' কাটি আনিছে নেকি?
অঁ'।
অঁ আৎচ্ছা, আলু, পিয়াঁজটো আছেই চাগে।
অ' আছে, কিন্তু হেৰি আলুহে নাই পিয়াঁজ আছে বাৰু। আলু কেইটামান এতিয়া সে আনিবলে যাব লাগিব। যাম আৰু বতৰতো অকমান হেৰি হ'লেই যাম আৰু এতিয়া।
টমেটো টে তই মানে বিলাহীৰ চ'চটো আনিব ক'বা। বিলাহী চ'চটো মানে মানে টেষ্টি মানে অকণ সোৱাদটো ভাল হয়। অ', নাই যদি আনিব ক'বা।
অ', আনিব লাগিব।
তাকে এতিয়া পিঁয়াজ চিয়য়াজ পিঁয়াজ কাটিলা আলু আনিলা, আলুখিনিও কাটি ঠলা। পিঁয়াজ দিলা কেৰাহিত, কেৰাহীটো প্ৰথমতে বহালা গৰম কৰিলা তেল দিলা। তেল দিয়াৰ পিছত তুমি পিঁয়াজ কাটি থোৱাখিনি দিলা তুমি তাতে ঢালি। অকণ‌ ভাজিবা ল'ড মিডিয়ামত দিবা মানে বেছি জুই নিদিবা মিডিয়ামান দি পেলাই হেটা দি পিলানি লৰাবা অলপ অলপ ৰঙচুৱা হ'ব দিবা। তাৰপিছত তুমি দিলা, মচলাখিনি দি দিবা।
মানে এতিয়া ইহঁতে মাংস আমি মানুহ আহিছো মানুহ আছো মানে ট'টেল চাৰিটা।
অ'।
মুঠ চাৰিটা মানুহ ইহঁতে আনিছে আকৌ দেৰ কেজি মাংস। এতিয়া দেৰ কেজি মাংসত পিয়াজ বা কিমান দিম কি কথা?
অ'। কমেই হ'ল তেনেহ'লে মাংস ন?
সেইটো কম নহয় আৰু হৈ যাব সেইটোয়েই।
হৈ যাব ন!
উম।
উম, সেইটোৱে তুমি উম, পিঁয়াজ তেতিয়া তুমি যদি ডেৰ কেজি হয় এপোৱামান দি দিবা পিঁয়াজ অলপ বেছি হ'লে মানে সোৱাদটো আহে।
অ', অ'।
তুমি তেলো অলপ অলপ সৰহকৈ দি পেলাই ভাজিলা পিয়াজ। পিয়াজ ভজা পিছত তুমি অ' মেৰিনেট কৰি থ'ব লাগিব প্ৰথমত মাংসখিনি মাংসখিনি ধুই গৈ ধুই মছলা দৈ চৈ আছে যদি দৈ দিবা, দৈ মছলা এ আৰু চব দি পেলাই মানে সানি পেলাই মেৰিনেট কৰিবা মেৰিনেট কৰি থ'বা। দহ মিনিট মানৰ কাৰণে। তাৰপিছত তুমি য'ত ভাজি থৈছিলা ন পিয়াজ চিয়াঁজখিনি ৰঙচুৱা অলপ অলপ ৰঙা হ'ব দিবা। দিয়াৰ পিছত তুমি মাংসখিনি দিলা তাত।
উম।
দি পেলাই তাৰপিছত যি যি তোমাক লাগে মছলা চচ আছে যদি চচ। চচটো পিছত দিবা এতিয়া নহয় দেই তুমি তেতিয়া সেইখিনি ঢাকি অলপ ভাজি পেলাই ঢাকিলা।
উম।
ঢাকি থ'লা, থোৱাৰ পিছত অলপ মানে কিমান দহ পাঁচ দহ মিনিটমান অলপ থাকিব দিবা ঢা-ঢাকনি এখন দি থৈ দিবা।
অ'।
তাৰপিছত তুমি আকৌ ঢাকনিখন আটৰাই‌ পেলাই টাইম হোৱাৰ পিছত তুমি আকৌ লৰালা। জুই চুই জ্বলাব জানানে আকৌ তুমি?
এ নবনাও মই এতিয়া, এই‌ চিলিণ্ডাৰ আছে গেছতে বনাম। জুই মানে হেৰিত নবনাওঁ খৰিত নবনাওঁগে আকৌ খৰি জ্বলাই।
উম, কিন্তু খৰিটো খৰিৰ খৰিৰ সোৱাদটো আকৌ বেলেগ আকৌ কিন্তু। আকৌ ডেৰ কেজি বুলি কৈছা খৰিতে বনোৱা।
ইহঁতৰ এটাই কৈ আছে খৰিতে বনোৱাৰ কথা।
অ, খৰিৰ কিন্তু বেছি ভাল লাগে, খাই পেলাই।
এতিয়া হ'ব কথা নাই খৰিটো বনাব পৰা যায়।
অ, খৰিত বনাবা, এতিয়া তোমাৰ ডেৰ কেজি মাংসৰ পৰা এবাৰ এটা হেৰিতে হৈ যাব।
অ, অ, সেইটোও হয় কিন্তু কথাটো নহলে আকৌ ইয়াৰ পৰা কষ্ট ত বাঢ়ি হে যায়।
সেইটোৱে, সেইটোৱে তাৰপিছত তুমি ভাজিলা তাৰপিছত পাঁচ মিনিটৰ পিছত যদি তুমি কাঁহী, ঢাকনখন উদুঙালা, উদুঙাই পেলাই আকৌ অলপ লৰাবা। চাই থাকিবা মানে তলত কেৰাহিটোত লাগিব নিদিবা মাংসটো।
অ, মোৰ সেইটোয়ে অসুবিধা হয় ন মই বনালে মানে কেতিয়াবা কিবা বনালে সেই লাগি ধৰে কেৰাহীত।
এই সেইটো লাগিব নিদিবা। তুমি চাই থাকিবা আৰু বেছি কৈছো নহয় বেছি জুই নিদিবা।
অ, কমজুইত বনালে ভাল
কম, কম জুইত বনাবা। যেতিয়া তুমি পানী, চানী দিবা তেতিয়া অলপ বঢ়াই দিবা জুইটো। তেতিয়া একো প্ৰব্লেম নাই কিন্তু প্ৰথমতে যেতিয়া মাংসখিনি দিবা ন তাৰপিছত অলপ মিডিয়ামত থবা জুইটো। তাৰপিছত তুমি লৰালা, লৰাৰ পিছত অলপ পানী দিবা। বেছি নিদিবা আকৌ পানী। পাই নিদিবা অকল লৰাবা।
অ,।
লৰাৰ পিছত যেতিয়া তুমি গম পাইছা আৰু অলপ টাইম হ'ল আৰু মাংসখিনি সিজিছে। তেতিয়া তুমি য'ত তুমি আলু কাটি থৈছিলা ন আলুখিনি দি দিবা তাত। টুকুৰা, টুকুৰি কৰি পেলাই। আলুখিনি মানে মিডিয়ামত কাটিবা। পুৰা ডাঙৰ, ডাঙৰকৈ নাকাতিবা। পুৰা সৰু, সৰু কৰি নাকাটিবা। মিডিয়ামত কাটি পেলাই তুমি আলু তাত দি দিবা। তাৰ পিছত তাতে আকৌ ত আক কি কৈছা?
তেনেকে বনালেই হ'ব আৰু ন?
অ, তেনেকে বনাবা। এইটো চিম্পল ইমান একেবাৰে ভয়ো কৰিব নালাগে। তেনেকে বনালে মানে সোৱাদটো আহে মানে আৰু। তে' তুমি দিলা আলুকেইটা দিলা। আলু কাটি দি পেলাই আকৌ তুমি ঢাকোনখন দিলা যেতিয়া জুই অকণ বঢ়াই দিবা। তোমাৰ অনুযায়ী কিমান পানী দিয়া।
তাকে, মই ইহঁতে বাৰু মাংস টোপোলা আনিলে। সেই মাংস টোপোলা বনালো এতিয়া।
অ,।
আৰু সোদা ভাত কেইটা হতে খুৱাবলে ভাল নালাগে নহয় এনেকে ইহত তোৰ হেৰি ইমান দিনৰ মূৰত আহিছে। কিন্তু এতিয়া হেৰি কি কৰা যায় বাৰু? তে অকলটো ভাতকেইটা সেই কৰিলে নহ'ব।
অ, ভাত যদি নবনাতো ৰুটিও বনাব পাৰা ৰুটি, পুৰি লগতো ভাল লাগে। মাংস, ৰুটি মানে কম্বিনেশ্যনটো অলপ মিলে। সম্পৰ্কটো অ, মদৰ লগত মিলিব।
উম সেইটো হয় বাৰু সেইকাৰণে
যেতিয়া আটাটো মাৰিবা ন তেতিয়া যদি পুৰি বনোৱা যদি কৈছোঁ আটাটো মাৰিলে মানে তুমি আটাত অলপ ৰিফাইন তেল দি পেলাই মাৰিবা পানী দি নামাৰিবা তেতিয়া মানে অলপ কোমল হয়
অ' এ ভালেই হ'ব ৰুটিকেই বনাও নেকি এ ভাত বনোৱাতকে এতিয়া আকৌ
ৰুটি খাব পাৰা ৰুটি আৰু মাংস বতৰো ঠাণ্ডা ইফালে
অ' সেইটোৱেই সেইকাৰণে ৰুটিকে বনোৱাতো কৰোঁ নেকি
অ ৰুটিও বনাব পাৰা ৰুটি ৰুটিটো পাৰা জানাই চাগে বনাবলৈ আ আ
অ ৰুটি বনাব বাৰু জানো, ৰুটি বনাব ইমান নাজানা নহয় অলপমান জানোৱেই।
উম
নাই অলপমান নহয় বাৰু ৰুটি আগতে কি হয় তেনেকে ৰুটিয়ে বনায় বনায় খাই থকা হয় যে।
অ' অ'
ভাতটো অতি কমেই খোৱা হয় আগতে।
উম
দিনটো ইমান কষ্ট হোৱাৰ পিছত আক কৌ কোনেনো এনেকে ভাত আহি পেলাই বনাবহি সেইকাৰণে আগতে ৰুটিয়ে খাওঁ প্ৰায়েই। এনে ইমান কষ্ট নহ'ব সেইটো বনাব পাৰিম বাৰু।
অ' ৰুটিটো পাৰিবা যদি মাংসটো তাৰপিছত পিছলৈ আৰু আলুকেইটাও যদি সিজিলে আৰু তুমি চচ আনিও চচ দিলা চচ অলপ দি দিবা বেছি নহয় চচ দিয়াৰ পিছত অলপমান উতলিব দিবা আৰু। হৈ গ'ল তোমাৰ মাংস বনিলে তুমি তাৰপিছত
তেতিয়াহ'লে বনাব লাগিব মাংসটো।
তুমিও সুখী তোমাৰ বন্ধুও সুখী।
অ' কিন্তু এতিয়া ডাঙৰ কথাটো হ'ল মই যদি এইখিনি নাজানিলোহেঁতেন
অ'
আজি সিহঁতৰ মাংস বনোৱাৰ পিছত পিছত সিহঁতে খাই গম পালেহেঁতেন মানে কিবা বিহ খোৱা নিচনা লাগিলে সিহঁতৰ কাৰণে
নাই নাই তুমি মই কোৱা নিচিনাকে তুমি প্ৰথমতে মেৰিনেট কৰি ল'বা কিন্তু দৈ চৈ দি পেলাই প্ৰথমতে মেৰি নেট কৰি থ'বা তেতিয়ামানে ভাল উম সানি কৰি থ'বা অলপ
তাকে যো-জা খিনি চলাও আলুতো নাইয়ে সেইয়া আলু আনিবলৈ যাওঁ।
তাকে এতিয়া তুমি যোগাৰ কেইটা কৰি লোৱা।
উম, ঠিক আছে তেতিয়াহ'লে দে। কথা পাতিম পিছত তে মই আকৌ ফোন কৰিম কেতিয়াবা।
উম অ' ঠিকেই আছে হ'ব।